হেল্ল'
ল
কি কৰি আছা
এ কৰা নাই পঢ়াত বহিছো
নাই কি কৰি আছা
কৰিৰি আাছো পলিটিকেল চাইন্স
উম
তুমি কি কৰি আছা
মই বহি আছো
আহ
স্কুলত গৈছিলা
আজি যোৱা নাই য্বৰ আছিলো অকণ পাছত যোৱা নাই
উম
তুমি নাই যোৱা
মই যোৱা নাই ম উপৰতা সেইটো কাৰণে
অ খ খবৰটো ভালেই তোমাৰ
মোৰভালি
অ
ভাত পানী খালা
উম খালো
যোৱাকালি গৈছিলা কলেজ
যোৱাকালি গৈছিলো
এইতিয়া ক্লাছ কৰাইছে
ক্লাছ কৰাইছে এটা দুটা চাৰিটা ক্লাছ কৰাইছে
কি কি
পলিটিকেল ইংলিছ আছামিছ আৰু এটা জঅগ্ৰাফি
উম কেশ্চন আচাৰ লিখি দিয়ে
লিখি দিয়ে মাজে মাজে পলিটিকেলৰ দিয়ে
এইটা চেপটাৰ খেক হৈছে পলিটিকেলৰ
পলিটিকেলৰ শেষ হৈছে এটা, দুটা, চাৰিটা মান হৈছে আৰু, জগ্ৰাফিৰ জগ্ৰাফিৰ দুটা শেষ।
আৰু হেৰি, হিষ্টি?
কালি স্কুল যাবানে?
কালি যাওঁ নেকি, তুমি যাবা?
কালি যাব লাগিব, মেমে বোলে কুৱেশন এনচাৰ লিখাই দিব।
অ'।
পলিটিকেল মেমে।
উম। বতৰটো আজি কেনেকুৱা?
আজি বতৰটো বহুত গৰম। বহুত।
আমালোকৰ ফালেও। পৰম। সেইটো কাৰণে স্কুল যোৱা নাই।
গৰমৰ কাৰণে ইস্কুল যোৱা নাই।
উম।
কি কোৱা?
উম। বহুত গৰম লাগি গৈছ ছিলে
অ'। হ'ব কালি যাবা ইস্কুল।
অ', কালি যাম। হেৰি, এ টিকেল দিছে কিবা?
প্ৰেক্টিকেল জগ্ৰাফি দিছিলে, দিছিলে মানে কৰাই দিছে, ক্লা-ক্লাছত কৰাইছিলে।
উম। এতিয়া ঘৰতে আছা নে?
ঘৰতে আছো। পঢ়াত বহিছিলোঁ, পাছত তোমাৰ কল আহিলে।
অ। উম, টোপনি কেইটাত যোৱা?
কি?
টোপনি কেইটাত যোৱা?
টোপনি দছটা‌ মান বাজে ৰাতি।
দছটা বাজে। মোৰ এনেকুৱাই, ইঘাৰটা, দছটা কেতিয়াবা
ইমান সময় কি কৰা? দছটা, এঘাৰটা বাজি যায়।
এনেই, পঢ়াত বহো, পিচত মোবাইল টিপো এনেই সময় গুচি যায় ৰাতি, ৰাতিপুৱা কেইটাত উঠা?
ৰাতিপুৱা উঠি যাওঁ, মানে সাতটা বজামান
সাতটাত
অ', সাতটাত উঠি ভাত পানী খাই আকৌ স্কুল যাব লাগে, এইটো কাৰণে সাতটা বজাত উঠি যাওঁ।
আহ তাৰপছ স্কুল গৈ পিছত এতিয়া পৰ্যন্ত আহা
স্কুল গৈ আহো এ দুটা বজাত আহি যাওঁ ঘৰত
কি দি যোৱা স্কুল, চাইকেলেৰে নে বাইকেৰে?
নাই স্কুটি আছে নহয়, স্কুটিৰে যাওঁ মই আৰু মোৰ লগৰ এটা আছে।
উম এ অহাকালি যাবানে
খালি যাম। উ
ঘৰত সকলোৰে ভাল ন?
অ ভাল তোমাৰ
মোৰো সকলোৱে ভাল
অ' তোমাৰ খৰু ভন্তিটোৱে কি কৰি আছে এতিয়া
এয়া সি খেলি আছে
অ
পঢ়াত বহাইছো নবহে বদমাচি কৰে
আহ ভালদৰে পঢ়িব কবা
আহ অ পিছত নামানে পদ্মাই চাই আৰু
ফটোআমি কৰি লাভ নাই পাৰ্চেণ্টেজ বেছি আনিব লাগিব ভালকে বুজাই কৈ দিবা
উ সেইটোৱে নুবুজে নহয় পঢ়া‌ত বহাও পিছতদি তাৰ ভোক লাগে নহলে কিবা নহয় কিবা থাকেই
অ মোৰ ভাইটিটোও এনেকুৱাই পঢ়াত বহালে পাছত কয় পানী খাম অলপমান পিছত কয়
অকল এনেকুৱা নেকি
অ ল'ৰা ছোৱালী আৰু কি এটা বাহানা ওলালেই হ'ল সিহঁতৰ
ব
এতিয়া ক'ত আছা
মই এতিয়া ঘৰতে আছো সন্ধিয়া সময়ত চাহ পানী নোখোৱা
খাও অলপ অলপ আগতে খাইছো
উম কি খেলা
খাইছো চাহ খালো
আৰু কি চাহৰ লগত কিবা
চাহৰ লগত বিস্কিট
উম
আৰু ব্ৰেড
উ
ইমান এসন্ধিয়া সময়ত ইমান বেছি নেখাও
সময়মতে খোৱা বোৱা কৰিব লাগে তেতিয়াহ'লে কলেজৰ পৰা আহি কি কৰা?
কলেজৰ পৰা আহি কি কৰোঁ আৰু ঘ যা টোপনি যাওঁ।
পিছত কেইটা বজাত উঠা?
টোপনিৰ পৰা উঠি উ ঘূৰি পিনে চালে চাওঁ চাই কিনে পাছত দেখো চাৰিটা বাজি যায়
পিছত
পিছত অকন এ, ল'ৰা ছোৱালীৰ লগত খেলো ফুৰ্তি কৰো।
উম।
তাছত খুন্দিয়া যায় আকৌ পহাত বহিব লাগে। গে
উম, খেলা-ধূলা কৰিব লাগে। শৰীৰ স্বাস্থ্যও ভাল থাকে। কি খেলা?
এয়া বল খেলো।
আৰু কি?
বলেই খিলো আবেলি সময়ত পোৱালিৰ লগত।
মোবাইল কেই ঘণ্টা টিপা?
মোবাইলপ মানে চাব লাগিব স্ক্ৰিন টাইমটো।
চাৰি পাঁচ ঘন্টা হয়।
চাৰি পাঁচ ঘন্টাৰ বেছি হয় মোবাইল মানে কি বহুত হেৰি হৈ গৈছে বেছি বহুত বেছি চাওঁ মোবাইল। পঢ়াত বহিবই মন নাযায়। মোবাইল চাই। হম।
ব্ৰেইনত প্ৰভাৱ পৰিব ইমান সময় নাচাবা অলপ অলপ চাবা।
উম, কন্ট্ৰল নহয় চাবই মন যায়।
উম।
কি কৰিবা আৰু।
চাবা সময়মতে চাবা পঢ়াৰ সময়ত পঢ়িবা।
উম। তোমাৰ দাদা এতিয়া ঘৰত আছেনে?
দাদা বাহিৰতেই গৈছে নেকি কিবা খোৱাৰ আনিবলৈ বলৈ গৈছো কিবা বাহিৰত আহাহিৰদ গুল
অ'। খবৰটো ভালেইতো?
অ', ভালেই সকলোৰে ভাল।
ভাল থাকিলে ভাল।
উম।
এ, অহাকালি তেতিয়াহ'লে কলেজ যাম।
অ', যাম। হেইৰি আৰু এটা কথা
উম, উ
এ, আমাৰ ঘৰৰ ফালে ফাংচন হৈ আছে। ষ্টেজ বনাই আছে আহিবা কিন্তু বিহুৰ
কেতিয়া কে কেতিয়া?
কেতিয়া মানে এইয়া অহা দেওবাৰে ৰাতি। বিহুৰ ডান্স চব
উম, যাম চাগে।
যাম চাগে মানে আহিবই লাগিব।
অ', আহিমেই।
চবেই একেলগে নাচ গান কৰিম।
অ', ভাল লাগিব আহিম, আহিম।
অহ।
তেতিয়াহ'লে হ'ব, দিয়া কালি কলেজ আছে ন?
অ', আছে। হ'ব আহিবা কলেজত।
অ'।